হেল্ল' কি কৰিছা?
একো কৰা নাই। নাই এনে বহি আছো।
আছো বহি। ভাত খালা?
অহ খালো তুমি খালা
খালা
এ মাংস বনাইছিলো তুমি কি দি খালা
মই মাছেদি খালোঁ।
অ'
অহ, ভালেই তোমাৰ ভাল?
অ ভালে
ঘৰৰ মানুহো ভাল।
অ' ভাল তোমালোকৰ ভাল?
ভালেই
ভাইটিৰ খবৰ ভাল?
টি, খবৰ ভাল।
কি কৰি আছা এতিয়া, এনেই?
এনেই বহি আছোঁ মই আৰু মোৰ লগৰ এজ জনী দি কিনে বহি আছো। উম, তুমি কি পঢ়ি আছা নো?
মই নাৰ্ছিং কৰি আছো এইবাৰ।
অ' ময়ো নাৰ্ছচিঙে কৰি আছোঁ।
অ'
তুমি কি কৰি ভাল পোৱা? তুমি
মইতো, মইতো নাৰ্চ, নাৰ চিং মানে, সেইটোৱে কৰি ভাল পাওঁ, মোৰ সেইটোৱে হেবিট
উম, হয় নেকি?
হয়, তুমি?
মই নাৰ্ছিংটো মানে সপোন আছিলে ন।
উম।
সেইকাৰণে নাৰ্ছিং পঢ়ি আছোঁ। এতিয়া আৰু সপ পোনটো কিবা হয় গম নাপাওঁ আৰু, ভাগ্যত যদি আছে ন
অ'
তেতিয়া হ'লেতো পূৰণ হ'ব আৰু যেতিয়া আৰু ভাগ্যতে নাই আৰু কেনেকেনো পূৰণ কৰিম!
তোমালোকৰ ঘৰত, হেৰি মাছ হেই কৰেনে ফিচাৰি আছেনে?
নাই, আমাৰ ঘৰত ফিচাৰী নাই।
অ'
এনে, আমাৰ খেতি কৰে, মানে ধানৰ খেতি কৰে। প্ৰথম কঠিয়া পেলাব ওলাওঁত তে গৰুৱে দি হাল বায়, তাৰ পাছত কঠিয়াবোৰ যেতিয়া অলপ মানে সৰু হৈ থাকে ন ডাঙৰ নহয়, তেতিয়াহ'লে অলপমান সাৰ আনি কিনে ছটিয়াই দিয়ে, নাইবা যদ দি গোবৰ থাকে, গোবৰ সাৰ দিয়ে। তাৰছত যেতিয়া কঠিয়াবোৰ ডাঙৰ হৈ যায় ন, তেতিয়া ওঘলি কিনে মুঠা বান্ধি বান্ধি পানীত তিয়াই থৈ দিয়ে। পানীত তিয়াই থৈ দিলে, তাৰ পিছত আৰু য'ত পথাৰত ৰোৱা পুতিব লাগে তাত ট্ৰেক্টৰ দি হাল বাই হাল বোৱাৰ পাছত প্ৰথমবাৰ হাল বাই মানে অলপ বোকাও কৰিবৰ কাৰণে। তাৰপিছত আকৌ যেতিয়া হাল বাই তেতিয়া ভালকে বোকা কৰি উঠি যেতিয়া মাটি খিনি জুতি হয়, তেতিয়াহ'লে যদি ঘৰৰ মানুহ থাকে তেতিয়াহ'লে ঘৰৰ মানুহে ৰুৱে আৰু আমাৰ ঘৰৰ মানুহ কম কাৰণে তেতিয়া মানে আমাৰ হাদৰি লগাই কিনে কঠীয়া খিনি ৰুই দিয়ে।
অ'।
আৰু ৰোৱা পাছত তেতিয়া মাজে, মাজি কিন মাজা, মাজি কিনে পথাৰত যায় কঠিয়াবোৰ ওচৰত সচি দিয়ে মানে তেতিয়া শিপাটো টাইট হৈ যায় ন। সেনেকে সচি দিয়ে। আৰু যেতিয়া অলপ ডাঙৰ মানে হোৱা নিচিনা হয়, যেতিয়া তেতিয়া গছৰ খামুচি ধৰিব হয়, তেতিয়া সাৰ মাৰি দিয়ে।
অ'।
পকিলে আৰু কাটি কিনে যদি ঘৰৰ মানে কাটি কিনে ঘৰৰ ওচৰতে আমাৰ পথাৰ ন! সেইকাৰণে কাটি কিনে গৰু গাড়ী দি লৈ আহে নহ'লে বা কান্ধত মানে হেৰি দি নে, এই বাংকা বুলি যে, কয় এটা বস্তু আছে ন। হেৰি ধান অনা, সেয়া দি ধান খিনি আনি কেনে ঘৰত চপায়। তোমালোকৰ কৰেনে ধান খেতি?
অ', কৰে। আমাৰ দুইটায় কৰে বাৰু।
অ', অ'।
আমা-আমাৰ সেই তেনেকুৱাকে কৰা তোমালোকৰ নিচ সদিনা আমাৰ আমাৰো মানুহ কম আমাৰো ৰোৱনী লগাই দিয়ে ৰোৱা সময়ত তাৰপিছত আকৌ ধান কটাাৰ সময়তো ধান কাটিবৰ কাৰণে লগাই দিয়ে মানুহে সাদৰ লগাই দিয়ে সেয়াই এনে ফিছাৰী আছে আমাৰ মাছ মানে মাছ দিয়ে তাৰপিছত ৰাতিপুৱা টাইমত যেতিয়া মাছ ডাঙৰ হয়। ৰাতিপুৱা বেচিব লৈ যায় ভাইটি উঠি যায় তাৰপিছত এনেকে লৈ যায় গাড়ীত লৈ যাই পেলাই বেছি থৈ আহে। আমাৰ মাছ পালন কৰা হয়। ধুনীয়াকে দিয়াৰ পিছত সৰু সৰু হৈ থাকে নহয় সৰুতে দি দিয়ে এনেকে গাড়ীত আনি পেলাই তাৰপিছত আহাৰ আনে বয়স অনুযায়ী আহ। ভাড়া আনিব লাগে যে। তাৰ মানে সেইয়া আহাৰ আনে আৰু সৰু সৰু আহাৰ। পাছত এনেকে ডাঙৰ কিবা কিবি আহাৰ আনি আনি পেলাই আছে বস্তাত ভৰাই পেলাই লৈ আহে আনি লৈ তাৰপিছত ছটিয়াই দিয়ে। টাইমে টাইমে দিব লাগে। তেনেকৈ টাইমে টাইমে দি যায় তাৰপিছত এতিয়া মাছ ডাঙৰ হয়। তেতিয়া মাছ হেৰি জালুৱৈ লগাই পেলাই গোটেই মাছখিনি মাৰে, মাৰি লৈ পেলাই তাৰপিছত ৰাতিপুৱা এনেকে গোটেই ৰাতি মানে পানীত তেনেকে থৈ দিয়ে মাছখিনি ৰাতিপুৱা টাইমত গাড়ীত উঠাই গাড়ীত পেলাই বেচিবৰ কাৰণে লৈ যায়। তাৰপিছত লৈ আহে গৈ আকৌ, আকৌ পিছৰ দিনা তেনেকৈ লৈ যায়, তেনেকৈ পালন কৰা হয়।
এয়া নে অনলি বেচাই আৰু।
বেচোঁ খাওঁ। মানুহকো দিওঁ। এনে মানে ফেমিলি মানুহক দিওঁ। ওচৰৰ মানুহক দিও তেনেকে কে।
অ।
তুমি কি কি ফুল ভাল পোৱা?
মই এনে গোলাপ ফুল ভাল পাওঁ। আৰু মানে ক'ব গ'লে চব ফুলে ভাল পাওঁ, ঘৰৰ সন্মুখতটো ফুল থাকিলে ভালে লাগে। ন, এনে তোমাৰ ঘৰত অ ঘৰত এনে তুমি সৰু সুৰাকে বাগান বনাইছে নে কি ফুলৰ?
অ বনাইছো এখন আছে।
অ বাগানখনত তুমি কেনে, কি কি কৰা বাৰু
উঠিপেলাই চাফ চিকুণ, চিকুণ কৰি দিও কৰি পেলাই তাৰ পিছত ৰাতিপুৱা টাইমত ফুলত পানী দিওঁ তাৰপিছত হাবি বন্ধ হৈ থাকে। আকিলে সেইখিনি চাফা কৰি দিওঁ আৰু ফুল, যিমান মানে নতুন নতুন ফুল পাওঁ আনি আনি ৰুই থাকোঁ ৰোৱা ৰোৱা হয় তাৰপিছত সেয়াই আৰু যদি কিবা লেতেৰা থাকে চাফা কৰি দিওঁ তেনেকৈ হেৰি কৰা যায়।
পাচলি বাগান কৰা নে নে তোমাৰ ঘৰৰ মানুহে কৰে।
ঘৰৰ মানুহে কৰে মই সেইটো নকৰোঁ বাৰু এনেই হেল্প কৰি দিওঁ ঘৰৰ মানুহৰ লগত অঁ হেল্প কৰি দিওঁ।
অ'
উ উম ভেণ্ডত তাৰপিছত ৰঙালাও ধনিয়াও কৰিছিলে এনেকৈ মানে বহুতখিনি পাচলিয়ে কৰিছিলে। ছিলে-
অ সৰু খুোৱা মানে পাচলি কৰে আৰু সৰু খুৱ
অ আহ লেচাৰী মাহ তিয়হ তেনেকুৱাকে বাগান আছে।
অ'
সেয়া কৰে আৰু
আৰু
ৰাতিপুৱা টাইমত ছিগি পেলাই যেতিয়া ডাঙৰ হয় বেচিবৰ কাৰণে লৈ যায় আমিও যাওঁ সেইটো সেইটো কামত হেল্প! কৰি'
আহ! অ'
তোমালোকৰ ঘৰত হেৰি এনে তোমালোকৰ কোন কোন আছে আৰু
আমাৰ ঘৰত মই আছো মোৰ ভাইটি আছে মোৰ আব্বা আছে আৰু মোৰ মা দাদী আছে মানে আইতা,
আহ!
সেইখিনিয় আৰু পৰিয়াল যৌথ পৰিয়ালৰ নিচিনাই হয় দিয়াচোন আৰু
আহ!
সেইখিনিয়ে তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ ঘৰত মই মোৰ ভাইটি আৰু মোৰ মা বা এজনী আছে, ছিল বিয়া হ'ল। চট সোই
উম
আমাৰ সৰু পৰিয়াল
অ ভালেই সৰু পৰিয়ালেও ভাল যৌথ পৰিয়ালতকৈ
অঁ যোৱা যেনেকুৱা তে সুখী আৰু ন
উম তাকে এনে তুমি মানে কিহল পঢ়ি কিনে নাৰ্ছিং পঢ়িছা
মই হডী ফাইনেল দি পেলাই তাৰপিছত নাৰ্ছিং ক'ৰ্চ এডমিশন লৈছোঁ তুমি
মই হায় ছেকেণ্ডী ফাইনেল উঠি কিনে নাৰছিং কৰ্চত এডমিন লৈছো আৰু
ঘ মানে নিজৰ জিলাত তাতে লৈছা নে নে বেলেগত লৈছা মানে উ
নিজৰ জিলাত নহয় অলপ বেলেগত লৈছোঁ ঘৰৰ পৰা দূৰত হয়
অ অ
তুমি
ময়ো সে তেনেকুৱা ঘৰৰ পৰা দূৰতে লৈছো ঘৰৰ ওচৰত নাই ন এনেকুৱা ভাল
অ', তোমালোকৰ ঘৰৰ ওচৰত ইস্কুল আছেনে?
অ', আমাৰ ঘৰত এখন এল পি ইস্কুল আছে যে, মানে সেইখনত মোৰ ভাইটিহঁতে পঢ়ে।
অ'।
ই-ইস্কুল খনত মাজতে মানে এবাৰ গাৰ্জেন হেৰি হৈছিলে ন! কিবা দিৱস আছিলে। সদায় গাৰ্জেনবোৰ মাত মাতিছে গাৰ্জেন বোৰ মাতি কিনে মানে ৰান্ধনী বোৰে ধুনীয়াকে মানে বনাইছে আলু, আলু বিলাহী তাৰপিছত মানে বহুত বস্তু দি কিনে ভাজি বনাইছে। দালি তাৰপিছত কণী এটা এটা পাপৰ তাৰপিছত চালাড চব বনাইছে আৰু। বনাই কিনে সেয়া খুৱাইছ তে আমাৰ মাহঁত গৈছে আমি যোৱা নাই কিন্তু মাহঁতে কৈছে আও বহুত ভাল হৈছে সেনেকুৱা খানা খাই ভালো লাগে স্কুলীয়া খানা
অ ভাল লাগে আমাৰ ঘৰৰ ওচ আমাৰো তেনেকুৱা কিন্ গাজল মি ধেই কিবা কিবি পাতিলে যাওঁ আৰু আমি পঢ়ি আহা সেইটো আমাক কো লৈ যায় তাত আমিও যাওঁ মায়ে হেল্প কৰি দিবৰ কাৰণে
এ ভাল লাগে তেত এতিয়া কিবা মানে নিজকে ভাল লাগে আৰু স্কুলীয়া জীৱনত
খেলা ধূলা খেল ধেমালি কৰো ছাৰ বাইদেউৰ লগতো আগৰ লগ পোৱা যায় ভাল লাগি
অ, সেইবোৰ ভাল লাগে কিন্তু আজিকালিতো বহু ডিচ ষ্টুডেনে স্কুলত ভাত খাবই নিবিচাৰে। কয় কি না অ, উম, হেল্ল', হেল্ল',
অ',
হ'ব দিয়া এতিয়া মই অলপ কাম কৰোঁ।
অ, ঠিক আছে হ'ব।
অ, হ'ব দিয়া।
অ',